েলেলেল হেল্ল' আহ কি কৰিছে, অ' কি কৰিছে আপুনি?
অ', এনে বিচনাত বাগৰি শুই আছো। মোবাইল লৈ লৈ
হয়
অলপ সমম্বাইল চাই আছিলো
অ মোবাইলত কি চাই আছিলে আপুনি
মই ইউটিউব চাওঁ আৰু দেখৰ খবৰ চবৰ বিলাক চাও আৰু।
অ'।
মোবাইল চাই লাগে ভাল লাগে মোবাইল চাই
অ' কিছুমান বস্তু জানিব পাৰি। বাই লৰা অ অ কি মই ইয়া আপোনাৰ লগত অলপ কথা পাতিম বুলি আহ মানে বস্ত হলো আৰু তোমাৰ লগতে কথা পাতো আৰু অলপমান সময়
অ' কিবা দৰকাৰ আছিল নেকি?
দৰকাৰ মানে এনে আৰু অলপমান কথা পাতি ভাল লাগে সেইকাৰণে কি বোলো কে মনত পৰিল অলপমান কথা পাতো আৰু আৰু বেলেগ ভাত খালো
আগি বনালা
আজি নিৰামিছ বনালো। আই মানে দাইলত হেৰি দিছো এ অমিতা তাৰপিছত কঠালৰ গুটি আৰু বেঙেনা ভাজি ভাত কেৰেলা ভাজি এ
অ সিকে আছে
অ আপোনালোকৰ কি বনালে
মইো সেই একে দেয়া দালি বনালোও বহুত পিতৰ দালি মাহৰ দালি মিক্স কৰি মচুৰ দালি মিক্স কৰি পেলাই দালি বনালোঁ আৰু এখন সেই যেি আছে বিন বিন ভাজিলো আৰু দালি বট কেনে বৰা বনালো আৰু পাপৰ ভাজিলো
অ ভালে খাই ভাল লাগছি আজি।
অ ভাল লাগে এই কেইবিধমান বস্তু হ'লে অলপ ভাতকেইটা যায় আৰু ভাল লাগে
আহ আৰু গধূলিলৈকে কি বনাব
উ গধূলি বনাই বেলেগ নবনাও দালি দালি ভিজাই থৈছো আৰু ভাত ভাত পন্তা কৰি থৈ দিছো পন্তা ভাত ৰাতি দালি বতি কেনে বন্দা ভাত খাম
অ সোনকালে আহ দে ক
আহ আহ সেনেকে খাম আৰু আৰু বেচেজ কাটি
অ সেইটো বাৰু বেছি মজা
উম
আহ আৰু সেইটো ভাতত তাৰ মানে অলপ ভিটামিনো হয় বুলি কয় মানে
পইতা ভাতত ভিটামিন থাকেতো
টোপনি সোনকালে অ টোপনিটো ভালে ভালে ব্যৱস্থা কৰিছে খোৱাাতটোত ৰাতি ৰাতি সেনেকুৱা ভাত খালে সকালে কোনোবাৰ যদি টোপনি নাহে সেই ভাত খালে সোকালে পুনি আহিব আৰু ৰাতি পোহৰলে অ বঢ়িয়া সেইটো বাৰ বেছি মজা আৰু কি আৰু কিছুমানে কিন্তু সেনেকুৱাকে ঠাণ্ডা আহে ভাতৰ লগত আঠিয়া কলেদিও খায় সেইটো আৰু সেইটো আৰু বেলেগ মজা আঠীয়া কলৰ
আহ হয় হয়
ঠাণ্ডা ভাতৰ লগত অ ভাল লাগে আৰু এনেকুৱা আৰু কেতিয়াবা আৰু আহ সটো আহ বঢ়িয়া
এহ
ভাল লাগে
আহিলে ভাল লাগে দালি বট টান বা গৰে মাছ পুৰা সেইবিলাক গৰম দিনত থাকিলে খাই ভাল লাগে
আহঁ বেছি মাছ মাংস পত উম বেলেগ বেলেগ খাবৰ ইচ্ছা যায়
উ তুমি কি খবা ৰাতি
ঠাণ্ডা ভাত আজি নাখাও বেলেগ দিনাখাম কেতিয়াবা আজি আছে তাৰো মানে বনাব নালাগে কেতিয়াবা আৰু সেনেকুৱাকে থাকিলে আৰু নবনোৱাকে হৈ যায় সটো আছে আজি
উ
অলপ তামে দিনতে সৰহে বনাওঁ যোৱা কাৰণে আৰু ৰাতি নবনালেই হ'ব আৰু সেয়ে খাম আৰু অ গেছত আহি হ'ব অলপ সেইটো এটা কথা কাৰণ আজি গেছৰ প্ৰব্লেম হৈ আছে পৃথিৱীখনতে গেছৰ প্ৰব্লেম বুলি ক'ব পাৰি আহ গতিকে অলপ মানুৱৰাকে কন যুজ কৰিছো আৰু এনেকুৱা
গেছৰ নাটনি হোৱাৰ পৰা আৰু দিনতে ভাত বনাই থৈ দি ওঁ
অ অলপ একবাৰ মানে অলপ গেছটো মিলি অকমা আগুৱে যাব এদিন যাব অ দিন আগুৱায় যাব আৰু
তোমাৰ কিমান দিন যায় চিলিণ্ডাৰ?
মোৰ চিলিণ্ডাৰ এটা চিলিণ্ডাৰে দুমাহ পাৰ হ'ল। এতিয়ালৈকে শেষ হোৱা নাই, এ আঠাইশ তাৰিখ পালে তিনি মাহ আ, হ'ব আৰু।
উম, ভালেই দেখোন, আমাৰ ইমান দিন নাযায়
অ' মোৰ আৰু তাৰ মানে অ'।
একমাহ কমে যায়।
অ', অ' ঠাণ্ডাৰ দিনত কিন্তু মোক বহুত চিলিণ্ডাৰ লাগে কাৰণ ঠাণ্ডাৰ দিনত দ
পানীগৰম কৰা।
পানী গৰম কৰাৰ কাৰণে লাগে। খোৱা পানী গা ধোৱা পানী তাৰমানে বাহিৰত খৰি চৰিৰ ব্যবস্থা নকৰো আৰু। এই গেছতে ফটাফট হয় কাৰণে গেছতে দিলো গৰম পানী। এনেকে ঠাণ্ডাৰ দিনত বেছি লাগে তাৰমানে ঠাণ্ডাৰ দিনত ডেৰ মাহ মান যায়। গৰমত তিনি মাহ। অ' গৰমত তিনিমাহ ঠাণ্ডাত দেৰ মাহ। এনেকে চলি আছো আৰু বৰ্তমান।
ও' ইহতৰ বিয়া খাবা যাবা নে বৰ্ণালী হত বতত বিয়া হ'ব যাব নে?
উম বিয়া চাওঁ ৰ'ব। কি কৰো অ'। সেইটোয়েতো ভাবিছো মানে সেইকাৰণেও আপোনাক ফোন কৰা হৈছে।
উম।
ক'লে তেতিয়া ভালে হ'ল, সেনেকে লগ লাগি গ'লে ভাল লাগিব।
উম, এসো একেদিন গুচি আহিম আৰু আৰু সোনকালে যাই
অ'। ভালে হ'ব অ', অ' ভালে হ'ব সেনেকে।
ছোৱালিটো।
মই সিমান বিশেষ নাজানো কত দিয়ে।
মই সেইটো সুধবাও পাহৰিলো ক'ত বা ছোৱালীটো দিয়ে।
অ', গম নাপাওঁ মই ইমান ভালদৰে অ' বিয়া খাবা সিদিনা সুধিলেও গম পাম কোনোবাই নহয় কোনোবাইটো কব। এনেকে গম পোৱা যাব অ ' দ ছোৱালী দৰা এটায়ে।
বিয়া কৰাইছা নে ল'ৰাটো?
নাই, কৰো নাই ছোৱালী ছোৱালীক হে আগতে দিব।
উম এইটো এক নম্বৰ নে দুই নম্বৰ বা মই ভালকৈ নাজানো ইমান।
এইটো এক নম্বৰ, এক নম্বৰ এইটো বিয়াত বা কি খোৱায় অ' বিয়া খোৱাও নাই বিয়াত বহুত দিন হ'ল, মনত পৰিছে বিয়া খাবৰ কাৰণে
যাম দিয়া একেলগে।
ল'ৰাটোৱে আৰু অলপ টিউচনত ব্যস্ত হৈ আছে। কিতাপ পঢ়ি আছে, অ' কিতাপ পঢ়িব গৈছে।
ক্লাছ কিমান পালা এইবাৰ
ক্লাছ নৱমমান
নৱম ম আহ আহিছে আৰু মেতিিকচৰতৰত
অঁ
ভালকৈ পঢ়িবা দিবা
ভালকে পঢ়িলেই হয়েই, আজিকালি ল'ৰা আৰু অলপমান পঢ়াত অলপমান মানে কম মনোযোগ দিয়ে। বাৰে বাৰে কৈ থাকব লাগে লাগি থাকিব লাগে পঢ়া পঢ়া পঢ়া বুলি কৈ থাকিব লাগে। হয়
মোবাইল চাব নিদ পাৰিমা মোবাইল চালে অলপ মোবাইলত ধ্যানটো থাকে
এইটোটো মেইন প্ৰব্লেম মোবাইলৰ তেত তাৰ মমানে স্কুলৰ পৰাও তাৰমানে মোবাইলতে দিয়ে হোমৱৰ্ক বিলাখান এতিয়া হোমৱৰ্ক বিলা খখন যদি স্কুলৰ পৰা নিদিলা হয় কোনো কথাই নাছিল, তেতিয়া বাচ্ছাই নিজে নিজৰ কিতাপৰ পৰা চাই চব আয়ত কৰিব পাৰিলে হয় কিন্তু স্কুল দিয়ে যেতিয়া এতিয়া কাপ পঢ়ে এনে মোবাইলে পঢ়ে যদি কেতিয়াবা অলপ ইফাল সিফাল কৰা যায় কি কৰে কি নকৰে তেতিয়াহে গম পোৱা যায় নহলে গম বেছি পোৱা নাযায় মানে বাচ্ছাই পঢ়ি থকা যেনে পাওঁ আৰু যে পঢ়িয়ে আছে মোবাইলে দি চাই লিখি আছে, যদি নাচাওঁ
মোবাইল চাই আছে চালে ক'ব কি মই স্কুলৰ কাম কৰি আছো
ইস্কুলৰ কাম কৰি আছোঁ, সেইটোৰ কাৰণত বিশেষকৈ চৰকাৰে যদি তাৰ মানে এই পদক্ষেপটো মানে মোবাইলত বস্তুতটো দি দিয়াত যদি মানে অলপমান উঠাই দিলা হয় বাচ্ছা বিলাখ যদি পঢ়াৰ প্ৰতি কিতাপে দিয়ে যদি মানে কৰিঢ়লা হয় কিতাপ চাই অ এতিয়া মোবাইলত দি দি বাচ্ছা বিলাান মানে মোবাইল মাষ্টৰ হৈ গৈছে একো একটাা সিহঁতে যেন পৃথিৱীৰ কথা জানে সেনেকুৱা নিচিনাই হৈছে আৰু এতিয়া চৰকাৰে যদিও অ' চৰকাৰে বন্ধ কৰিলে তাৰমানে বাচ্ছা গিলাখান বাচি যাব। যদি বন্ধ নকৰে সিহঁতে আহ সেইটয়ে বন্ধা দ লাগ বাকী ঠিকে চলি থকা কিতাপখনান মানে মোবাইলত দিব নালাগে যিটো দ চৰকাৰে সেইটোহে কৰিব লাগে। বাচ্ছাৰ কাৰণে কিতাপখন মোবাইলত দিয়াতো বন্ধ কৰিব লাগে। মোৰ মোৰ কাৰণে মোৰ কাৰণে নহলে বাচ্ছা বিলাক আজিকালিৰ বাচ্ছা কন্ন উন্ন কাকো তাৰ মানে কম নহয় কোননেও কম নহয় তাতে কথা নুশুনে অ কোনো কথা নুশুনে মাক বাপেক এটা ক'ব আৰু সিহঁতে কৰে এটা
সৰু সৰু ল'ৰা ছোৱালী বিিলাক মাক মাক মাহঁত তা মোবাইল টো দি যি পলে কাম কৰি থাকিব যায় কেনে এ দিগদাৰ নিদ দিয়ে মোবাইলটো চালে সেইকাৰণে মোবাইলটো দে দি কেনে কাম কৰি থাকে কৰ'বাত যায়
একচোৱি তাৰ মানে মাক বাপেক বিলাকনৰো অলপমান ভুল আছে আাৰ কেত মই মই ক্ষ্ৰত কওঁ আৰু মোবাইলতটো ল'ৰা ছোৱালীক দিব নালাগে অলপমান ধেমেজালি কৰিলা কৰিলা আৰু কিন্তু মোবাইলটো যে কি বস্তু সেইটো বস্তু জানাই চকুৰ দৃষ্টিশক্তি যায় আৰু মানে বহুতে কিবা-কিবি ক্ষতি কৰে সৰু বাচ্ছাৰ ক্ষেত্ৰত। এ মনৰ ম হেৰিটো উলিয়াই লৈ যায় যটো মনত থকা শক্তিটো উলিয়াই লৈ যায় মোবাইলে কিবা পোকে খোৱাৰ নিচিনা। ফফলা কৰি দিয়ে ভিতৰত ব্ৰেইনৰ ভিতৰত। এতিয়া তাকে ভাবিছো, নাই এতিয়া তাকে ভাবিছো। যদি ছাৰহতে বন্ধ কৰিলা হয়, বস্তুতটো দিয়া নিদিয়া কৰি
নকৰা যাৰ যি হয় তাকে হ'ব কিয় বন্ধ কৰিব এইগিলা।
চৰকাৰে নকৰে বন্ধ এই মা বাপে কঠিন হ'ব লাগিব সিহঁত। যেন নাচায় সেইটো আমি তাগিদা ল'ব লাগিব আৰু, কি কৰিম আৰু। আমি বেছি ভৰসা কৰিব লাগিব সিহঁতৰ ওপৰত।
তেন নাচায়।
চাহটো চাবই ইহতে।
অ' অ', পঢ়াটো কৰিবঢ লাগে কিন্তু ন পৰে না
একদম কেঁচুৱা ল'ৰা ছোৱালী বিলাককো মোবাইল লগা হৈছে আজিকালি।
অ' সিহঁতে মোবাইলতো দেখিলেই হ'ল। নাচ নাচ বাগান সিহঁতৰ আৰম্ভ হয়।
একদম সৰু ল'ৰা ছোৱালী বিলাক, তে দুই বছৰ। দেৰ বছৰ চলিলে আকৌ কম মোবাইলৰ মোবাইলটো নেহ'লিহঁতে কান্দে। কি বুজি পায় মোবাইলটো চহতে।
সিহঁতে মানে চবি ছবি বিলাান চায়ে সিহঁতে ভাল পায় সেইটো এটা সিহঁতৰ আনন্দ। সেইটোলৈ ভাল হয়
কি বুজি পা মই নিজে ন গম নাপাওঁ আমিয়ে নাপাওঁ ইমান বুজি।
মোবাইলৰ প্ৰতি আমিয়ে ইণ্টাৰেষ্ট নিদিওঁ, কিন্তু